শুনিছানে।
অ শুনিছো। কি কৰিছা মই এনেই আছো তুমি।
অ অ মইো এনে বাহিৰতে বহি আছো।
অ।
গৰমটো বহুত যে।
উম।
একদম ভিতৰলে যাবই নোৱাৰি।
অহ। ভাত খালা।
ভাত খালো অ তুমি খালা।
অ ময়ো খালো।
অহ অহ।
কোনফালে যাবা আজি।
আহ আমি মিন্দু ঘাটৰ ফালেকে যাব পাৰো।
উম চাই চাৰিটা মানত ওলাই যাম হা।
চাৰে চাৰিটা মানত ন অ ঠিক আছে। অ মিণ্টু ঘাটৰ ফালে অ অকমান তাতে থাকিম।
তুমি, মই, হৰ্চিতা আৰু দিবাংগও যাব।
যাব ন।
অ উম।
অ অ ঠিকে আছে তেনেহলে।
কি আছিল কথা আছিলে। তাৰপিছত হৰ্চিতাই মোলে ফোন কৰিলে মোক কৈছে বলা। যাওঁ তোমাকো লগ ধৰা তেনেকে কলে। সি মোক কৈ আছিলে কালি চব। মই তোমাক কেতিয়াবাতে কম বুলি ভাবিছিলো ন মইযে তাইক। ফাষ্টতে নোকোৱাই ভাল।
অহ অহ।
হ'ব অ বোলো তাইক অ তাই এতিয়া মূৰামুৰি টাইমত কই ন। উম কাৰণ ফাষ্টৰপা কৈ থাকিলে তেতিয়া নিদু নিদু টাইপ হয় গৈ ন
অহ
মই সেইকাৰণে থৈ দিছো তোমাক লাষ্টত ক'ম বুলি
মুৰামুৰি সময়তে কব লাগে
উম সেইকাৰণে আধা ঘণ্টা আগত কৈছো
উ তাকে
ই কৈ আছিলে ক'ৰবাৰ ৰাজ গঢ়ফালে গলে ৱাটাৰফল এটাও আছে
অ ৰাজগৰ ফালে অ আহ তাকে
আজিকালি ছটা বজালৈকে আহে
অ ৰ'দে দি থাকে ছটা বজালৈকে উম। আমাৰ এইফালে জেগা কেইটামান আছে আকৌ চাব পৰাকে
উম আছে আগত তুমি আপ বুলি জানো ওচৰতে।
আপাৰ বালি জানো ওচৰত। এতিয়া আমাৰ উম আকৌ তাৰ ইমান ঠাণ্ডা জেগাতো।
তাত মই বহুত বাৰ গলো কিন্তু। তিনি তিনি চাৰি বাৰ মান গলো তাত।
চাৰি বাৰ মান গৈছা মই কিন্তু ৱাটাৰ ফলটো আজিলৈকে পোৱাগে নাই।
নাই পোৱা তাৰমানে ডাঙৰ চয়নে
মানে মই যেতিয়া অ ডাঙৰ যোনটো ৱাটাৰফল আছে ৰাস্তাত। টোনহয় সোমাই যোনটো আছে মানে। অ কি বুলি কয় আপাৰবাদী যেনে যিটো একে ভিতৰলে ৱাটাৰ কি ৱাটাৰ ফলটো আছে
অ কিন্তু যে এই যে গা ধুৱাকে যে সৰু সৰু যে আছে যে।
অ অ
সেই তেনেকুৱাত মই গা ধুই পাইছো।
উ উ মই একে ডাঙৰটো পোৱাগে নাই আজিলৈকে দেই।
অ ময়ো নাই পোৱা ডাঙৰটো।
মানে যিমান শিল বাগৈ বগাই বগাই যাব লাগে
হম
উম মানে যোৱা নাই আজিলৈকে। আকৌ তাত যে কিবা তালে গলে এনেকুৱা লাগে যেন আমাৰ জেগাবোৰৰ পৰা বহুত মানে বেলেগ জেগালে গুচি গ'লো।
অ সেইটোৱে
আৰু বহুত ঠাণ্ডা তাত।
উম
উম মাওথাঙ ভাল লাগে তাত দেই।
উম সেইটোৱে
ভাল লাগে উম আৰু লগত মানে।
এই যে চিজ যে এইটো কি আছিলে চিজ বল যে
অ অ
তাত বহুত তাত ষাঠী ছিক্সতি ছিক্সতি লয় জোনটো মানে একদম বহুত স্পাইচিটো ন ইমান ভাল লাগে নহয় হলে এ তাতে ইটো মতে আছে।
অ তাতে পাই ন।
উম আমি গ'লে সেইটো লোৱাই হয়। দুপেকেট দুপেকেট আৰু জানা বেলেগ। তুমি সেইটো খাই দিলে ন তাৰপিছত তুমি মই লগতে কুৰ কুৰে তোৰতো কিমান মচলা থাকে হয়নে কোৱা সেইটোও কিনা হৈছিলে তুমি জানা সেই টো খোৱাৰ পিছত তুমি কুৰকুৰিটো খালে সেনেকুৱা লাগে সেইটোত যে মছলাই নাই। টেষ্টে নোপোৱা নিচিনা হৈ যায়। উম টেষ্ট নোপোৱা নিচিনা হৈ যায়।
তেজ নোপোৱা নিচিনা হৈ যায়
উম কাৰণ হেৰিযোৰ বহুত বহুত টেষ্টি
উম-উম তাকে
মই গম পোৱা নাছিলো এইবিলাক দেবাংগহে সেইবিলাক বস্তু ধ্যান দি থাকো
মানে সিহঁতে আহ গৈ থাকে আৰু সিহঁতে চাই মানে বস্তুবোৰ
নাই সি হা আগতে মানে এই যে আ হেৰিয় কামত যে সি ইমান লগৰ লগত নাযায় হা এই যে তাচটো কি আছিলে টাৱৰ ৰ কামত যে তাৱৰ কামত মানে সে সিহঁতি তালৈ যাব লগা হয় তেনেকি তেনেকি যোৱা সি ইমান তেনেকে লগৰ লগত ঘূৰি নুফুৰে ন
আহ-আহ
মাইনেবাৰ গৈছে আগতে কাবা বাৰ্থডেত
অ বাৰ্থডেত য়াও
ডিপু বাৰ্থডেটো এবাৰ গৈছিলে বাকী মোৰ মোৰ লগত তিনিবাৰ গৈছে আৰু জোতাৰ কামতো বহুত বাৰ গৈছে
উম উম সেইকাৰণে ভালকে চিনি পায় আৰু উম
টাৱাৰৰ কামতটো মানে গলে
ধোনৰয়ে একে তাত বাকী কৰা দোকান এখনো আছো ও
বা গৈ গৈ মানে ধোন চিনাকি হৈ গল আৰু
অ সিও তাৰ কামত গৈ থাকে আকৌ সি এনেও গৈ থাকে ন উম এতিয়া সি ভাল হৈছে নাই আও পুৰাকে ভাল হোৱা নাই হবলা ন
মই মানে তাক বহুত দিন দেখাই পোৱা নাই জানানে
সিদিনাখন জানানে সি বোলে দেবাংগহঁতৰ ঘৰলে আহিছে হা দেবাংগৰ মোবাইলত পেলাই দিছে জানানে দেৱাগং শুই আছিলে মই আছিলো এতিয়া মোক কথাটো কৈছে সিহঁতেও গাত লাগি গৈছে কাৰণ দেবাংগ মোবাইলটো বেছি দিন হোৱাই নাইতো এমাহে হৈছে কিনা মোক কওঁতো মোৰতো তাত লৈ গৈছে প
পেলাই দিছে ন মানে সি ঠিকেই হোৱা নাই গম পাইছা
সেইটোৱে
উম-উম
তোমাৰ মোবাইলত কেমেৰা ধুনীয়া ন?
মোবাইলৰ কেমেৰাটো ভালেই বাৰু
ফটো উঠিব লাগিব মোৰটো ভাল নহয় দেবাংগটো কেমেৰাটো ঠিকেই আৰু কিন্তু ইমান খাজ নালাগে মোৰ তাৰটো।
অ-অ
দে মানে ইমানো ভাল নালাগে।
উম-উম মোৰটো ভালেই আৰু ঠিক-ঠাক
মোৰ আগতে ভালেই আছিলে ন?
এই মোবাইলবোৰ দিন হ'লে নো কেমেৰাটো হেৰি হৈ যায় যে
অলপ দিন হ'লেই এনেও দুবছৰ
সেই হৈ যায়
উম দুবছৰ হলেই এনেও মোৰটো।
অ দুবছৰ হলেই নহয়। উম ও দুবছৰ হ'ল যেতিয়া অকমান বেয়া হবই।
উম আজি যে মই মোবাইল কিনিবলে যাব ওলালো। তাৰপিছত মোক মাহতে দুটা অপচন দিছে।
উম।
এতিয়া যদি দিয়ে তাৰ মানে বিশ হাজাৰৰ ওপৰ নিদিয়ে। নিদিব হা যদি পিছত দিয়ে তেনেহলে পয়ত্ৰিশ হেজাৰ মানৰ দিব।
অ তুমি দুদিনমানৰ পিছত লোৱাই ভাল
সেইটোৱেটো মই ৰখিমেই হয় নাই তুমি কোৱা
তেন
অহ।
সেইটোৱে চলি আছে যেতিয়া আৰু দুদিন মান হেল্ল।
মোকচোন না নাই নালাগে মোৰ মায়ে কৈছে বল যাওঁ বল যাওঁ বল যাওঁ কৈ আছে নহয় মোক। ওল ওলাই থ ওলালো হা ওলোৱা মানৰ পিছতহে কৈছে তাৰ পিছত মই কাপোৰ কানি খুলি থৈ দিলো
উহ কেমেৰাতটো ভাল চাই ল ভাল ল'ব পাৰিবা তেতিয়া। নাইৰেক্ট নাথিং ল'বা ন নাথিঙৰ থ্ৰি এ টু এ থ্ৰি ল'বা তেতিয়া ফ'ৰে অ ফ'ৰে ল'ব পাৰিবা উম ফ'ৰে পাই যাবা।
ইমানতো ফৰ এ পাই যাম থ্টি থাৰ্টিছেভেন এইট মানত। এইটো পালে হয়। বাকী কেইটা নিজেই দিম আৰু উম।
বাকী কেইটা নিজে দি দিবা আৰু হৈ যাব।
উম নহবা থ্রী এ কে লম মই।
নহলে থ্রী লবা উম।
থ্ৰ্ৰীও এনেও ইয়াত হেৰিতহে অনলাইনতহে কম লেখা থাকে। এনেই হেৰিত চোন থাৰ্টি থ্ৰী থাৰ্টি থাৰ্টি ফ'ৰ নে থাৰ্টি ফাইভ হবলা? থ্রী এইটো। দোকানৰ পৰা কিনিলে হয় নাই? তোমাৰ সিদিনাখন কিমান কৈছিলে?
মই সেইদিনাখন কালাৰ অপশচন নাই কাৰণে মই পইচা কথা তেনেকে নাপাতিলো গেই নহয়। মানে মোক ব্লেকত নালাগিছিলে।
ই কৈ আছিলে তাৰ মানে মই যে ক'লো যে অনলাইন ইমানত আছে যে তেতিয়া সি কৈছে অনলাইনত ইমানত থাকিলে নহব নহয়।
মানে ধেৰ আহি কথা আহি যায় উম উম।
অনলাইনত কমত দিয়েই বোলে।
দিয়ে ও। অনলাইনত আৰু কমতে দি হেৰি কৰি থয় কিন্তু অনলাইনতো তুমি জানানে প্ৰচেছ খিনি কৰিলে হেৰিয়ে হৈ যাব।
অ সেইটোৱে।
আকৌ জিৱি কথা
উম অ সেইটোয়ে আৰু মোকতো কমতো নালাগে। সেই কাৰণে সি কৈছে দাম আছে বুলি মোক এইট জীৱি টু ফিফটি টি ছিক্স জিবি ৰেমৰ লাগে।
টু ফিফটি চিক্স ললে তোমাৰ দামটো বাঢ়ি যায়।
অ তাতকেতো বেছি হলেও মোৰ কথা নাই।
কথা ন অ বেছি হলে কথা নাই ভালে পাম উম।
কোনোবা আহিছে ন মই ইমান বেয়াকে বহি আছো ল'ৰা দুটা সোমাই আহিছে।
ঠিকে আছে তুমি মোক অ কবা মানে ওলোৱা হলে ফোন এটা কৰি দিবা।
অ অ অ অ মা। অ আহকচোন বহক।